হেল্ল। অহ শুনিছো শুনিছো।
অ কি কৰিছা?
এনেই আছো ৰবা, তুমি?
ময়ো এনেই আছোঁ।
অ, চাহ খালা?
অ খালো, তুমি?
খালো খালো।
অঁ, বাকী আজি দিনটো তোমাৰ কেনেকুৱা আছিলে?
দিনটো ভালে আছিলে, তোমালোক পিনে বৰষুণ গৈছে ন?
আমাৰ পিনে বৰষুণ আহা নাই দেই।
হয় নিকি, অ আমাৰ পিনে আহিছিল মানে বৰষুণ।
অ, বাকী আৰু ফুৰিব যোৱা নাই ক'তো?
নাই নাই নাই যোৱাই নাই ৰবা কতো ফুৰিব, তুমি?
মই মই মোৰ গাঁৱলৈ আহিছোঁ।
অ।
অঁ এনেকে আৰু তুমি যদি ফ্ৰী আমি অলপ আজি মানে বন্ধুত্বৰ ওপৰত কথা পাতি ভাবিছিলোঁ।
উ পাৰি পাৰি।
হয়। মানে বন্ধুত্ব বুলি ক'লে জানাইচোন আৰু আমি আমি এজন বন্ধু অবিহনে আমি একোৱে কাম নকৰোঁ হয়নে? ক'ৰবাত ফুৰিব গ'লেও আমাক এজন বন্ধুৰ প্ৰয়োজন। কেতিয়াবা আমি এতিয়া স্কুলতে হওঁক বা কলেজতে হওঁক আগতে মানে স্কুল কলেজত যোৱাৰ আগতে আমি আগতে বন্ধুক ফোন কৰোঁ হয়েনে?
হয় হয় হয়।
ইফালে সুধো যে তুমি যাবা নে নাই, তুমি গ'লেহে গৈ ভাল লাগে বা তুমি গ'লেহে যাম। এনেকুৱা নহয় জানো?
হয়।
এ এনেকুৱা আৰু এতিয়া চব কথা আমি বন্ধুক বন্ধুক মানে কব পাৰো, এনেকে আৰু বন্ধুজন মানে কি আৰু আমাৰ মানে এজন সাহসী যেনেকে মানে আ এজন লগৰী আৰু যে আমি চব কৈছো যাক আমি চব কথা ক'ব পাৰো, বিশ্বাস কৰিব পাৰো নহয় নে?
হয় হয়।
সেনেকে আৰু বাকী তোমাৰ বন্ধুবোৰ আছেনে ভালেই চব?
আছে আছে, মোৰ বন্ধু মানে স্কুলত এতিয়া চেম কলেজত যেতিয়া মানে চাৰৰ মই কলেজ গ'লো কলেজৰ মানে ফাৰ্ষ্ট কলেজত আমাক মানে কলেজত আমাৰ এন চি চি আছিল ত' তাতে মানে ধৰা এন চি চি যোনখিনি ফাৰ্ষ্ট মই এন চিচি দ্বাৰাই চিনাকি হৈছিলো, চিনাকি হোৱা কাৰনে কলেজৰ মানে একে ক্লাছৰ আছিল। তাৰমানে বহুত বহুত মানে ভাল বন্ধু হৈ গৈছিল আৰু ইত এতিয়াও আছে এতিয়া মানে কলে কলেজতো এতিয়াও আছে। সেই-সেইকেইজনে আছে, আৰু এন চিটো আছে মানে ত মানে একোৱেই ন', কি কয় যে মানে কলেজত মই এনেকুৱা ফাৰ্ষ্ট মই কলেজত গৈছিলোঁ, সেইকাৰণে মানে চিনিও পোৱা নাছিলোঁ। সেই চিনিও পোৱা নাছিলোঁ, এনেকুৱা মানে কথা চথা পাতা নাছিলোঁ। নাছিলোঁ। তাৰপিছত মই এন চি চিত গলোঁ, এন চি চিত যোৱাৰ পিছত তেতিয়া মানে কলেজত সেই- সেই-সেইকেইজনে মানে এ-একেলগে মানে পঢ়াও মানে, একেটা ধৰা একেটা ডিপাৰ্টমেণ্ট। বা একেটা বিভাগতে আমি একেলগে পঢ়া। সেইকাৰণে মানে ভাল বন্ধু আৰু ইকিজনে।
হয়।
স্কুলতো এনেকুৱা আছিলে, বহুত দেখোন তাৰপিছত। তোমাৰ কেনেকুৱা মানে কলেজত কেনেকুৱা মানে ফাৰ্ষ্ট দিনাৰ বন্ধু কেনেকুৱা চিনাকি হৈছিল?
উম।
কি ক'লে?
কলেজত যেতিয়া তুমি প্ৰথম গৈছিলা আৰু,
হয়।
তেতিয়া মানে-মানে কেনেকুৱা ধৰা, কেনেকুৱা মানে বন্ধুৰ মানে, ভাল কেনেকুৱা মানে বন্ধুৰ লগত চিনাক কি হৈছিল আৰু? ভাল কেনেকুৱা-বন্ধু পাইছা আৰু?
মানে, অ-মোৰ এনে ক'ব গ'লে যেতিয়া মই কলেজত গৈছিলোঁ ফা প্ৰথম বাৰৰ বাবে, তেতিয়া মোৰ মানে আগৰ স্কুলৰ এজনী আছিলে। তো আগৰ স্ক-মানে তিনিজনী আছিলে আ, দুজনী মানে ছায়ন্স অ' বিজ্ঞান ডিপাৰ্টমেণ্টৰ। আৰু এজনীয়ে আমাৰ, অ', মোৰ লগৰ আৰু। তাই লগত মানে অলপ বেছি মানে আ, ত' তাইক যিহেতু আগৰ পৰাই চিনি পোৱা তাইৰ লগতে বেছি থাকা মেলা, তাৰপিছত এনেকে তেনেকে এজন এজনকৈ মানে লগ পালো। লগ পাই মেলি কথা বতৰা পাতি পেল, তেনেকে তেনেকে বন্ধুত্ব হ'ল আৰু বন্ধু বান্ধৱী তেনেকে আম এতিয়া মানে চাবা হা, যেতিয়া কিছুমান এনেকুৱা বান্ধৱ-বন্ধু বান্ধৱী থাকে যেত ত' মানে চবতকে বেছি আমাৰ, আমি সেইজন বা সেইজনীকে ভাল পাওঁ হয়নে? বেছি বিশ্বাস কৰা যায়, ত' তেনেকে মই যেতিয়া মানে স্কুল পাছ আ মানে যেতিয়া আমি, টেন পাছ কৰিলোঁ, তাৰপিছত যেতিয়া আমি হায়াৰ ছেকেণ্ডৰী পালোঁ, ত' তেতিয়া মানে এজনী ছোৱালী মানে পাইছিলোঁ আৰু যে মই আ-ফাৰ-আ ফাৰ্ষ্ট য়েৰ ত। তো তেতিয়া মানে সেই ছোৱালীজনী মানে মানে, মানে, আ মানে, আমাৰ সেই গাঁৱৰ মানে অলপ ওচৰতে হয় মানে, সেইজনী। ত তাৰপিছত তাই লগত লগত মানে তেনেকে কথা পাতি মেলি এতিয়া মানে আমি বহুতেই ভাল মানে বন্ধু আমাৰ এতিয়া আমাৰ এতিয়া বন্ধুত্বটো তিনি বছৰ বেছি হৈ গ'ল।
হয়।
হ', তেনেকে আমি মানে বহুতেই মানে বহুতেই মানে, সেই আৰু ভাল বন্ধু আৰু। ভাল বন-বান্ধৱী। তেনেকে মানে সে-সেইজনীৰ সেইজনী মানে যেনেকুৱা এতিয়া মোৰ কাৰণে বহুতেই মানে, বহুতেই মানে মোৰ ভাল লাগে। বহুতেই বেছি ভাল পাওঁ। বহুতে বেছি বিশ্বাস কৰা যায়। ঠিক তেনেক কে আৰু, আৰু, আৰু বাকীবোৰ যেতিয়া আছে কলেজত তিয়াও আছে কি-কিন্তু মানে চবতকে বেছ ছি এজনীয়ে আমাৰ থাকে ন' যে আমি এজনী বা দুজনী বাই আমিও চবতকে বেছি এজনীক ভাল পাওঁ নহয় নে এনেকুৱা এজনী নাথাকে জানো?
হয়, হয় থাকে থাকে। মা সকলোৱে এজন প্ৰিয় বান বন্ধু বা বান্ধৱী থাকেয়ে।
হয়, হয় সেই মোৰ সেই প্ৰিয়জনী মানে তাইে আৰু ত' তেনেকেই আৰু তাই বুলিয়ে নহয় তিয়া আমি কলেজত আৰু বেলেগ ফ্ৰেণ্ড বেলেগ বন্ধু আছে বান্ধবী। তেনেকে সিহঁতৰ লগতো কথা বতৰা পাতোঁ। তেনেকে আৰু এতিয়া আমি কিবা এটা মানে আমাৰ আমাৰ জীৱনৰ কেতিয়াবা কিছুমান কিছুমান কেতিয়াবা ভুল যে কেতিয়াবা শুদ্ধ কেতিয়াবা ভুলো হৈ যায় ন'। ত' তেতিয়া আমি সেই বান্ধৱীবোৰৰ লগত অই হেনো কথা বতৰা আলোচনা কৰো যে আমাৰ আজি ইটো হ'ল এইটো হ'ল হয়নে?
হয়, হয়।
ঠিক তেনেকে কথা চঠা পাতি মেলে আমাৰ নিজৰ মনবোৰো ভাল কৰোঁ। সিহঁতেও আমাক কয়। তেনেকে আৰু চব কথাতে আমি কেতিয়াবা পঢ়া কথাৰো আমি আলোচনা কৰোঁ। বোলে আজি আমাৰ এইখিনি হোম ঘৰত হোমৱৰ্ক কৰিব দিছে। ত' আজি আমি এখিনি মই মানে পাৰা নাই ত' তুমি পাৰিছা নেকি ত' মই তাইক সোধোঁ। তেতিয়া তাইও মোক ক'ব যদি তাই নোৱাৰে তাই মোকো সুধিব যে এইখিনি পাৰিছা নেকি। এ, তেনেকে আৰু মিলা প্ৰীতিৰে আমি বন্ধু বান্ধৱীবোৰত তেনেকে থাকো আৰু।
উম, ভালে।
হয় তেনেকে আৰু। তোমাৰ এনে কলেজত আ, বন্ধু বান্ধৱী আছেনে?
মইতো ক'লে আছে মানে আছে কলেজত বহুত মানে ভাল ভাল মানে কি আৰু সৰুতে যেতিয়া মই কৈছিলোঁ মানে ক'লো এ, কলেজত প্ৰথমিয়া যেতিয়া গ'লো
হয়।
প্ৰথম দিনা যোৱাতে মানে প্ৰথম যেতিয়া কলেজত গৈতে মানে সেনেকুৱা মানে আগৰ কুলৰ এনেকুৱা কোনো নাছিল আৰু না, নতকাত মানে ডাঙৰ এজন আছিল আৰু এজন লগৰ মানে আ, মানে লগৰ নহয়। চ' নাঙৰ মানে মটচি ওপৰৰ ত' তেৱে তাৰ লপ মানে তাৰ লগত মানে বহুত মানে ভাল ভাল আছিলে কথা বতৰা এনেকুৱা বহুত যোৱা আজৰি সময়ত দ কলেজ ক্লাছ খটম হ'লে আমাৰ তলত মানে সেই তলত আহো ত' তাই তলত নাহোঁ মানে ওপৰৰ তাতে মানে ৱাল ত, ধৰা ৰুম থাকে তাতে এনেকুৱা মানে ভালকে কথা চথা পাতিছিলোঁ আৰু।
হয়।
হা আগৰ স্কুল' সেনেকুৱা আ, স্কুলত আছিল, স্কুলৰ পৰা যেতিয়া মই মানে বেলেগৰ হাই ছেকেণ্ডেৰী যেতিয়া পঢ়ি পঢ়িব গ'লো, তে-তে-তে-তে-তেতিয়াও মানে স্কুলৰ বান্ধৱীয়ে মানে বন্ধু বান্ধৱী নাছিল, হাই ছেকেণ্ডেৰী যেতিয়া মই ডিগ্ৰীত নাম লগা পোৱা আহিলোঁ তেতিয়া তেতিয়া মানে স্কুলৰ বা ধৰা মানে যেতিয়া যতে যাওঁ মানে চব নতুন নতুন আৰু মানে মানে আগৰ সেনেকুৱা মানে কোনো নাছিলে আৰু নতুন নতুন নতুন মানে এতিয়াও আছে দেচোন বহুত খিনি আছে এতিয়াও বহুত খিনি সহায় কৰে বন ত' মানে নিজৰ মানে গোটেই মানে যে এতিয়াও বহুতখিনি যদি কওঁ যে টো মোক মানে সহায় লাগে এইটোও কৰে বহুতখিনিয়ে মোক সহায় কৰে এতিয়াও।
হয়, মোৰো তেনেকুৱা হাইয়াৰ ছেকেণ্ডেৰী স্কুলত যেতিয়া মই এডমিশ্যন কৰিছিলোঁ। তেতিয়াও মানে মোৰ কোনো আগৰ স্কুলৰ বন্ধু বান্ধৱী নাছিলে। ত' তেনেকে অকলে অকলে গৈছিলোঁ তেনেকৈ যাই পেলাই তাৰপিছত লগ পাইছিলোঁ আৰু। বন্ধু বান্ধৱীক মানে মই মানে অ' অ' ছোৱালী স্কুলত পঢ়িছিলো। হাইয়াৰ ছেকেণ্ডাৰী স্কুলত। তাতে মানে ল'ৰা ল'ৰা নাছিলে ত' গোটেই চব ছোৱালীয়েই মানে। ত' তেনেকে আৰু ছোৱালীবোৰ মানে আমাৰ অ' য'ত নেকি কিছুমান থাকে ন যে আমাৰ এই টো আমাৰ এইটো অঞ্চলৰ চাগে মানে অ' তেনেকে হ'ব পাৰে ন। থাকে কিছুমান ত' তেনেকে মই দুজনী ছোৱালী লগ পাইছিলো আৰু ত' তেনেকে কথা চথা পাত তে তেনেকেই লগ হৈ ল'লো আৰু তাৰ পিছত থাকিলো যেনেকে দুবছৰ। দুবছৰৰ পিছত আকৌ তাৰে এজনী আকো যেতিয়া আমি অহ মই ডিগ্ৰীত এডমিশ্যন লগাব গ'লোঁ। ত' তেতিয়াকৈ এজনী পালোঁ আগৰ স্কুলৰ।
অ'।
ত' তেনেকে অলপ ভাল লাগিলে আৰু ভাল লাগি বুলি তেনেকে মানে তেতিয়া আমাৰ এজন বন্ধু থাকে ন তেতিয়া আমি চবখিনি মানে মেনেজ কৰিব পাৰো হয়নে?
হয়, হয়, হয়, মানে ধৰা সাহস এটা থাকে আৰু যে কোনোবা কোনোবা বন্ধু এজন আছে সাহস এটা থাকে গোটেই মানে ধৰা জীৱনত সমমত যদি আগ বোলে আগবাঢ়ি যাব সুযো আৰু সাহস এটা থেকে বহুত মানে কি ধৰক অ' মানে কি আৰু তুমি এজন আ বন্ধু যদি ভাল বন্ধু হিচাপে যদি কয় যে তুমি আগোৱা মই তোমাৰ লগত আছো সেনেকুৱা মানে সাহস দিব পাৰা এনেকুৱা যিকোনো মানে কৰ্ম মানে ধৰা যিকোনো কামতে এনেকুৱা সাহসী মানে বন্ধু এজন লাগে। বন্ধু বা বান্ধৱী হওঁক যিয়ে নহওঁক।
মানে বন্ধু বান্ধৱী এজন আমাৰ লগত থাকিলে মানে আমাৰ এইটো হয় আৰু যে আমি এইখিনি কৰিব পাৰিম। এনেই আমি যাম আগুৱাই হয়নে?
হয়, হয়।
ঠিক তেনেকেই সেইখিনি কৰিব পাৰোঁ আৰু। ত' চব কথাতে আমাক বন্ধুৱে বন্ধুৱে হওঁক বান্ধৱীয়ে হওঁক এজনি লাগেই। এতিয়া আমি কেতিয়াবা ক'ৰবাত এবাৰ ফুৰিব গ'লো বা ওলাই গ'লো। সেই তেতিয়া আমাক মানে এনেকুৱা হয় যে, অকলে কেনেকে যাব অকলে যাব মন না যায়। মানে বন্ধু হওঁক বান্ধৱী হওঁক যেন থাকিলে আমাৰ ভাল লাগে আৰু নহয় নে?
হয়, হয়, হয়, ঠিক ঠিক আছে দিয়া। ভাল লাগিল তোমাৰ লগত আজি কথাপাতি।
তোমাৰ লগত কথা পাতি ময়ো নজনা শিকিলো বহুতখিনি কথা পাতি ভাল লাগিলে। আকৌ লগ পাম কেতিয়াবা!
ঠিক আছে দিয়া,